হেল্ল' নমস্কাৰ দাদা।
ক
হয়, অ' শুনিছেনে আপুনি হয়-হয়-হয় অ' কি কৰি আছে। তাপ
মই বৰ্তমান এতিয়া ঘৰতে আছো
হয়। হয়-হয়-হয় বাকী পুৱাৰ ভাত খালা।
হয়-হয় মানে দেখো
হয়-হয়-হয়। মই আপোনালোক লগত এটা বিষয়ৰ কাৰণে বিষয়ৰ বাবে ফোন কথা পাতিবৰ কাৰণে ফোন কৰিছিলোঁ। উ
হয়
আপুনি অকমান দিব পাৰিবানা
হয় নিশ্চয় মই যিমান পাৰো আপুনি যি বিষয়ত আহ মোক প্ৰশ্ন সুধিব সেই ওপৰত মই উত্তৰ দিবলৈ মই চেষ্টা কৰিম যিমান পাৰে
হয়-হয়-হয়-হয়। অ' ঠিক আছে আমি আজি ক কথা পাতিম যা আমাৰ আজিৰ দিনত আমাৰ ঘৰত। বা বিভিন্ন ধৰণৰ। কি অ আ এই এনিমেলছ পুহেন। যোনটো পোহে হয় এই যোনটো পোহাৰ বিনিময় আমি কি-কি লাভ পাও বা কি কি আমাৰ কি কি কৰি। স কেনে আমি ফলাফল পাওঁ বা আমি কেনেকৈ কৰিব পাৰো। পাৰে কেনেকৈ কৰিলে আমাৰ বেছিকৈ ফলাফল হ'ব সেই বিষয়ে আপুনি মোক অকণমান ক'ব পাৰিবনে।
হয়, নিশ্চয় পাৰিম।
হয়, হয়।
এতিয়া আপুনি বহুত ভাল এটা বিষয়ৰ ওপ ওপৰত মোক প্ৰশ্ন সুধিছে
হয় হয়
এইটো বিষয় বহুত ভাল যে আমি কি ধৰণে আহ আমাৰ পশু পক্ষী বা আমাৰ জীৱ জন্তু আমি পুৱাই কেনে কেনে কৈ আমি আহ ভাল এটা সংসাৰ আমি আহ চলাই যাবি যাব পাৰো আৰু কেনেকৈ আমি অলপ চলপ আৰ্নিং কৰিব পাৰো কেনেকৈ আমি এইটো এটা বিজনেছ টাইপত আমি ল'ব পাৰোঁ
হয় হয়
ফাৰ্ষ্ট অফ অহ মাছ বুলি আপুনি ক'লে আপুনি জানেই
হয় হয় নিশ্চয় জানো
হয় আমি আমাৰ নিজৰ পুখুৰীত হয়
হয় হয়
হয় আপ অ হয় আপোনাৰ নেট তো ভালকৈ লগা নাই আপুনি শুনি আছে
হয় হয় নিশ্চয়
হয় হয় হয় হয় হয় এতিয়া শুনিব পাৰিছো
হয় যেনেধৰণে আমি আহ পুখুৰীত আমি মাছ এৰি কেনে বা মাছ পুই কেনে আমি এইটো যেতিয়া আমাৰ ডাঙৰ হব।
হয়
মাজে মাজে মাজে আমি দানা অ খাৰ এনেকা দি থাকব লাগে দিব আৰু তাৰপিছত মাহটোত মাছতটো যেতিয়া ডাঙৰ হব সটো আমি বেচি কেনেও আমি পইচা আৰ্নিং কৰিব পাৰে
হয় হয়
অ আঞ্জা বা ভাজি বনাবৰ কাৰণে একো নহ'লে আমি খালত মানে জাল মাৰি কিনে এ অলপ চলপ মাছ উঠাই কিনে আমি ইটোও খাব পাৰো
হয় হয় নিশ্চয়
এতিয়া আমাৰ পশু পক্ষি বুলি কলে আমাৰ হাঁহ যেনেধৰণে আমাৰ মুৰ্গী চৰাই সেইবিলাক আছে এইবিলাক কৰি কেনে আমি বহুত মানে ইনকামতটো আজিকালি বহুত বাঢ়া গৈছে সেইবিলাকত আৰু আমাৰ বহু গাঁৱতে আমাৰ কিছুমান ঘৰত মানে দুইশটা এ ধৰি লওক এশটা দেৰশটাই সিমান মানত লকি আমি মানে অ কি কয় চৰাই বা মুৰ্গী পোহ আৰু সাপ অ
উম!
আৰু বেছি কিনিতো বজাৰত লৈ যাই কেনে আমি বহুত পইচা ইনকাম কৰিব পাৰো হয় হয়, আৰু আমি ঘৰতো কেতিয়াবা আলহী-চালহী আহিলেও ঘৰত অহ, খাব মন গলেও আমি এইটো খাব পাৰো।
বাৰু।
হয়, হয়, আৰু আমি, সেইবিলাকও আমি ভাজি কেনে খাব পাৰো বা? টোও আমি আ বেচিব পাৰো, বা আৰু এই কণী বা ডিমাৰ পৰাই আমি পোৱালিও বনাই কেনে, আৰু আমাৰ যো অহ, মাত্ৰাটো আমি বেছি কৰিব পাৰো।
হয়, হয়।
এতিয়া, আৰু গাহৰিৰ বুলি ক'লে আপুনি এতিয়া নিশ্চয় জানে, বহুত ফেমাচ হৈছি। হয়, অসম সময়ত মানে, গাহৰি বুলি গাহৰি মাংসয়েই হওক, বা গাহৰি বুলি ক'লেই চবেই চিনি পায় আৰু।
হয়, গাহৰি মেইন।
গাহৰিয়ে মেইন, চ' গাহৰিটো আমি বেছিভাগে প্ৰায়েই অহ, ঘৰে ঘৰে অহ-পোহ।
হয়, নিশ্চয়।
হয়, তাত এইটো যেতিয়া আমাৰ ডাঙাৰ হ'ব এইটো আমি বেচি কিনেও পইচাও ইনকাম কৰিব পাৰো, আৰু আমি গাহৰিটো কি হয়? গাহৰি মাংস আমি খুবেই ভাল পাওঁ আৰু বহুত টেষ্টি পাওঁ মই অ' হয়। এতিয়া আপুনি সেই যিটো আহ-পশু, পক্ষী বা জীৱ-জন্তু পোৱাৰ ওপৰত। আমি কেনেকৈ, আৰু ইয়াৰ পিছত মই যিখিনি মোৰ ৰৈ গৈছি সেইখিনি, আপুনি আহ নিশ্চয় কব পাৰিব।
হয়, হয় পাৰিম, নিশ্চয় পাৰিম। আহ। হয়, ঠিক আছে আপুনি শুনিছে?
হয়, হয়, শুনি আছো।
হয়, হয়। এতিয়া আমি আহ, গাহৰি আহ, কিবা কিবি আহ, কি কওঁ এইতো? পশু-পক্ষী বা জীৱ-জন্তু। আহ, পোহাৰ বিনিময়ত আমি বিক্ৰী কৰিব পাৰোঁ, আমি বহুতকেইটা লাভ বা ফলাফল আমি পাওঁ।
হয়।
কি আমি আ-আ যোনটো কি, আমি যা আমাৰ ঘৰুৱা অ', ঘৰুৱা বাবেইতো সকলোৱে মানে আমাৰ কি হয়, চৰাই বা মুৰ্গী আমাৰ আ-আ অকণমান হ'লেও, কম কোৱানটিটি হ'লেও থাকেই নহ? আৰু যেনেকুৱা আমাৰ গাহৰি বুলি ক'লে আমাৰ গাহৰিত বা এটা দুটা আমাৰ ঘৰত থাকেই আৰু গৰুৰ গৰুৰ গৰুৰ বিষয়ে ক'ব গ'লে আমাৰ কি হয় গৰু বা ঘৰত প্ৰায় প্ৰায় মানুহৰ আমাৰ কি হয় গৰুটো থাকেই
হয় হয়
হয় না তাৰপিছত আমি ইতা লাভৰ ফলাফলত আমি চাবলৈ গ'লে কি হ'ব আমাৰ যদি আমি আহ এই গাহৰি পালনৰ বিষয়ে আমি ক'ব গ'লে কি হ'ব যদি আমি গাহৰিটো এটা বা দুটা নোপোহ নোপোহে সেইটো আমি প্ৰায় বেছিভাগে পুহি কেনে আমি কি কৰিব পাৰোঁ এটা ফ্ৰম ফ্ৰম আমি খুলি কেনে আমাৰ কি হয় বেছিকে আমি গাহৰি পোৱালি বা গাহৰি আমি গাহৰি খাঁহি সাঁচি আৰু আমাৰ কি হয় গাহৰিৰ মাক আমি কৰিব পাৰোঁ, আমাৰ সেই আমাৰ কৰাতে কি হ'ব আমি যোননকৈ আমি ফাৰ্ম কৰিম সেইটো আমাৰ, এ, আমাৰ অঁ, গ -গাহৰিক আমি কি কৰিব পাৰোঁ লাগাখিনি আমি খোৱাই কেনে, আমি কি হ'ব গাহৰিৰ পোৱালি আমি বিক্ৰী কৰিব পাৰিম, হয় না? হয় গাহৰিৰ পোৱালি আমি বিক্ৰী কৰিব পাৰিম আৰু আমাৰ কি হয় গাহৰি ভৰি মাংস আমি কাটি কেনে বিকিব পাৰোঁ, সিহঁতৰ এটা আমাৰ এটা ফলাফল হোৱাৰ এটা আমি দেখা পাওঁ আৰু। আৰু কি হ'ব আমাৰ এই গাহৰি আমি মিডিয়াম চাইজৰ সেইবোৰ আমি বিকিব পৰা আমাৰ চান্স থাকে আৰু, আৰু আমি চাবলৈ গ'লে আমাৰ আ পশু- পক্ষী আমাৰ চৰাই। অ', সেইবোৰ আমি কি এটা বিজনেচ বিজনে ৰ, অ', লাইনত আমি লৈ যাব পাৰোঁ যেনেকুৱা আমি ঘৰত আমি, আমিতো ঘৰত সকলোৰে ঘৰত আমি কি হয় এটা, দুটা বা পাঁচটা, দহটা আমি এনেকুৱা দেখা পাওেই ন, আমি কি কৰিব পাৰোঁ, এইটো আমি এটা ফাৰ্মৰ এটা ফাৰ্মৰ, আমি কিবা চেপ দি‌ কেনে এটা কি হয়তো, আমি যদি পঞ্চাশটা, একশটা আমি চৰাই পুহিব পাৰোঁ। বা আমি দুইশটা তিনিশটা আমি চৰাই পুহি কেনে আমি কি কৰিব পাৰোঁ, সেই চৰাইৰ পৰা আমি কি হয়, আমি কণী, কণী পাওঁ, কণীৰ আমি বিকিব পাৰোঁ। কণী বিকি কেনে আমি, পইচা- পইচা‌ আমি ঘটাব পাৰোঁ, হয় না? হয়, হয়। আৰু চৰাইও আমি বিক্ৰী কৰি কেনে গটা পইচা কটাব পাৰোঁ। এনেকুৱাই আৰু আমাৰ গুৰুৰ বাগে আমি কলে কবলৈ গ'লে আমাৰ গাই। আ গাই বা কালা বা কিবা বিভিন্ন ধৰণৰ আমাৰ কি হয় জাতি থাকে না জাতি থাকে না
হয়, হয়।
ছাতটো আমি পুহি কেনে আমি গুৰু গাই কৰি কেনে আমি, কি কয়, আমাৰটো চবেই গমেই পায়। ন, জাৰ্চি গুৰু বুলি ক'লে আমাৰ বহুত কেইটা আমি জাৰ্চি গুৰু পুহি কেনে আমি কি কৰিব পাৰোঁ তাৰ পৰা আমি গাখীৰ খিৰি কেনে আমি, গাখীৰবোৰ আমি, বহুতে দোকানে দোকানে, আমি ছাপ্লাই দিব পাৰোঁ, বিভিন্ন ঘৰে ঘৰে আমি ছাপ্লাই দিব পাৰোঁ। চাপ্লাই দি কিনে আমি, পইচা ক্ৰয়াৰ কৰিব পাৰোঁ হয় না? শুনি আছে আপুনি, হয় হয় আমি এনেকৈ আমি বিজনেছ বোৰ আমি আলবঢ়াই গৈ থাকিব পাৰোঁ আৰু।
নিশ্চয় নিশ্চয়।
আমি এতিয়া ঘৰতো আমাৰ সকলোৰে বা এটা দুটা বা এনেকুৱা পাঁচটা এনেকুৱা সকলো থাকে। সেইবোৰ আমি কি কৰিব পাৰোঁ, ডামাৰ অহয়, হয়টো আমি অলপ বেছিকৈ আমি ঘৰত আনি কেনে আমি এইটো এটা বিজনেছ লাইনত আমি লৈ যাব পাৰোঁ আৰু এইটো আমি দেখা বাওঁ।
হয় নিশ্চয়।
হয়, আপুনি এ সেই বিজনেছ কৰাৰ বা এই কিছু জ টো বা পকক্ষিৰ জোনু এইটো আপুনি কেনেকুৱা পাও। বিজনেছ কৰিলে ভাল না বিজনেছ নকৰিলে ভাল এইটো আমি আপুনি কি ক'ব বিচাৰে
এতিয়া অ, আপুনি বহুতখিনি সটাা কথা আপুনি ক'লে। আৰু বহুত মই নজনা কথ বিলাকও আপুনি মোৰ লগত আলোচনা কৰিলে বা শ্বেয়াৰ কৰিলে সয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ যাচিছো মই এতিয়া ক'ব গ'লে আমাৰ বিজনেচ লাইনত আমি বহুত আহ, আমাৰ যিখিনি সুবিধা আছে। এইখিনিতো আমি আলোচনা কৰিলয়ে কিন্তু যিখিনি আমাৰ শিৱ বা জন্তু আছে পশু পক্ষী ধ লওক আমাৰ অ, কুকুৰ বুলি ক'লে আপুনি গম পাই
হয় - হয় - হয় হয় আজিৰ দিনতো বহুত টুকুৰা হয়।
হয় আমি কুকুৰ বুলি ক'লে বহুতে মানে ঘিন পায় বা বহুতে এইটো নোপোৱে কিন্তু কুকুৰে আমাক কেনেকৈ হেল্প কৰে সহায় কৰে। টো আপুনি জানেই কুকুৰ ঘৰত কৰি ৰাখিলে। আ কেনেৈ চফি কৰে কি ধৰণে আমাক চিকিৰটি টাইপত কেনেকৈ ৰাখে আমাৰ ঘৰে হওক আমাৰ যিকোনো মানে সেই আৰু
হয় - হয় - হয়।
কুকুৰকো আমি আহ নিশ্চয় পুহিব লাগে আৰু আহ সিহতক আ আমি আহ বহুত বেছি ভাল - ভাল এনেকুৱায়াত দানা দিব লাগে। সিহতেও চুৰ আহিলে ঘৰত বা কোনোবা চিনি ন পোৱা মানুহ বেয়া মানুহ আহিলেও সেই সিহতে আমাক সেই তলৰ পৰাই আমাক চকিউৰি বা গাৰ্ড নিচিনা আমাক বচাই আৰু হয় আমাক ৰক্ষা কৰে আৰু
ৰৰেখা কৰে অ, এয়া আমি নহয় এতিয়া আমি সকলোৱে কুকুৰবোৰ। পুহিব লাগে আমাৰ কুকুৰৰ বিভিন্ন জাতি কিবা বিভিন্ন জাত আছে হয় - হয়। এতিয়া আমাৰ প্ৰায়ভাগে আমাৰ ঘৰে - ঘৰে কুকুৰটো আমাৰ পুহা হ'ল আমাৰ কি হ'ল আজিকালি আজিৰ দিনত বহুত বিলাহী কুকুৰ আমাৰ ওলাই গ'ল ন আমাৰ আজি গুৱাহাটীত। গুৱাহাটীত চাব গ'লে আমাৰ প্ৰায়ভাগ আমি বহুত কেইটা আমি কুকুৰৰ কি ক এইো চব আমি দেখা পাও দোকান পাও অ, বহুত কেইটা প্ৰজাতিৰ আমি কুকুৰৰ দোকান দেখা পাও হয় ন নহয়। হয় - হয় আমি হয়। বহুত দামী- দামী থাকে কম দামী থাকে আহ, জাতিবোৰ ক'ব গ'লে আম আমি কেইটামান আমি মই মই জনাতে আছে লেব্ৰড